হেও
কি কৰিছা?
আছাই নে তুমি?
ময়ো আছো। ভাত খালি?
উম খালো, খালো ৰাতিপুৱা।
অ' কিহৰ লগত?
উম মাংস ভাত।
বা মাংস খালি অকলে অকলে ন'।
উম উম তই কিয় নাখালি
মই এতিয়া হেৰি খালো
হম?
এ পাহৰি থাকিলো বাদ দে
উম ভালেই দে তোৰ ক
ভালেই মোৰো ভালেই দে
উম উম
মা কি কৰিছে মা কি কৰিছে?
পাকঘৰত কিবা বনাব কিবা বনাব লৈছে পাকঘৰত
অ অ অ হেৰি কালি তোক মই দেখিছিলো আকৌ
কত দেখিছিলি
তই বজাৰত আছিলি মই ইমান মাতিলো তই মাত নিদিলি চানা খুৱাব লাগিব বুলি
ই আই ম তোক দেখাই নাই এনে দেখিলে তো মাতি পেলে চনৰ খোৱালো হয় দে
উম মই ইমান মাতিছো ঐ শিৰো
জানো মই তোক নেদেখিলোৱে ইমান মানুহ ন তোকো মাত তোৰ তোৰ মাত আহিব আৰু
অ সেইটো হয়
উম
কি বুলি কই হেৰি অ মই মানে ভাবি আছো হা ব্ৰইলাৰৰ ফাৰ্ম এখন খোলোঁ বুলি
অ পাৰা যাইতো ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ
অ মানে এনেই তই যদি জান কচোন অলপমান কেনেকে মানে কি কৰিব লাগে মই মানে নাজানো ভালকে
খুলিব হ'লে চা এনেকা জাগাত খুলিব লাগিব তাত মানুহ চানো ঘৰ নাথাকা জেগাত খুলিব লাগিব নহবা মানুহ থকা জেগাত খুলিলে গোন্ধ চুন্ধ গলে অশান্তি পাব ন
শুনিলে
কেনে হয় পথাৰ চথাৰ থাকে যে এনেকা জেগা এটাত খুলিব লাগিব ৰাখিব তেতিয়া হ'ব
অ মানুহৰ ঘৰ নাথাকা এটাত
উম উম উম চা মানুহৰ জেগা মানুহৰ ঘৰ থকা জেগাত খুলিল গোন্ধ চোন্ধ গলে সিহঁতৰ অশান্তি ন মানুহবিলাকৰ মাখি চাখি বহুত হয় নহয় উম উম সেইবিলাক শুনাতকৈ বা আমি বেলেগ জেগাত খুলিলে মানুহ পি নহয়তিয়া ভালে হ'ব
এনে আমি ইনভেষ্ট কিমান মান কৰিব লাগিব
ন আগতে যে আমি
ম তই আমি যে প্নাৰশিপ কৰিম ন
উম উম দুটাই মিলি
অহ ৰাতি তাৰে কিবি দিনত মই থাকিম ন
এনেকে নহব নহয় দুটাই সমানে থাকিব লাগিব
তাকেতো দিনদাৰ মই থাকিম ত খালি ৰাতিকণহে থাকিব লাগে আকৌ ৰাতিপুৱা যাম আকৌ মোৰ মানে ৰাতি ভয় লাগে দেছে নাই
চে মোৰো ভয় লাগে তোৰ ৰাতি মই কি অকলে থাকিম
হ'ব দে দিনত দিনতে দিনতো একেলগে থাকিম ৰাতিয়ও একেলগে থাকিম।
অ, সেইটোৱে কৰিম উম, উম, উম বিজনেছ কৰিম বুলি ভাবিছো যেতিয়া এইটো আমি
উম ভাত পানী ঘৰৰ পৰাই লৈ যাম ঘৰৰ পৰাই লৈ যাম ।
ৰাতিটো ৰাতিটো কি ঘৰ পৰা নিবি।
ৰাতি ঘৰৰ পৰা লৈ যাম তাত আকৌ দেৰিকে খাম নটা দছটা মানত । এনে তাত বনোৱা হ'লে মানেও ঠিকেই ন তাত বনাই খালেওটো ঠিকে
সেইটোয়ো ভাল হ'ব ন তাত বনাই খোৱাাতটো ।
অ গৰম গৰম খাব পাম ।
উম তাতে চাহ কিবা আমাৰ টোপনি চটোপনি ৰাতি লাগিলেও আমি চাহ তাহ খাই পেলাই থাকিব পাৰিম তো ঘৰৰ পৰা নিয়া কিলো আমি সাত
উম, উম, উম বুজিছো। স
উম আৰু তাতে ঠাণ্ডা দিন হ'লে বাৰ গৰম দিনত থাকিম । কিন্তু ঠাণ্ডা দিনত যে ঠাণ্ডা লাগিলে টো ৰাতি ৰাতি ঠাণ্ডা লাগিলেতো হেৰি কৰিব লাগিবই ন।
ঠাণ্ডা দিনত মানে জুই চুই জ্বলাই কৈ কৰিম আৰু
উম, উম।
মানে ফাম্ৰ ৰ বাহিৰে আমি কি বিজনেছ খুলিব পাৰো পাতনাৰচিপৰ।
আমি বেলেগ থাকেইতো বহুত আছে। খুলিব পাৰা এনেকুৱা।
ক ক হলেও কিবা এটা তো ক।
ব্ৰইলাৰ টো খোলাতো ভাল কিন্তু আমাৰ। কিন্তু উ কিন্তু গাহৰিফাম খুলিলেও বহুত হেৰি হয় কিন্তু আমাৰ ইয়াতো খুলিব নিদিয়ে ভাইট
অ' আমি মানে এটা কাম কৰিম জান গাহৰি ফাৰ্ম এখন খুলি দিন হা। মানে ওচৰ ইয়াত ন কুলো। এতিয়াতো বেলেগতো খুলিব পাৰি ন উম আমিতো তাত আমি তাত নাথাকোঁ আমি ব্ৰইলাৰ ফাৰ্মত থাকিম তাত আমি মানুহ এটা ৰখাই দিম আৰু।
অ', অ' এনেকুৱা পৰা যাব।
উম তেতিয়া মানে আমাৰ দুটাৰ পৰাও পইচা আহিব ন
উম উম উম।
অকমান লাগিব গাহৰি ফাৰ্মত গাহৰি পোৱালী বিলাক আনিম যে।
কিন্তু পিছত হলে ইমান কমি যাব আৰু নিজে হেৰি কৰি ললে।
উম হম।
ফাৰছতে বাৰু লাগিব কিমান কি ল লাগিব এনে তোৰ কচোন বাৰু
আমি ধৰ যদি গাহৰি পোৱালি কিনোত ত' এটাৰ দাম আমি হেৰিমান এটা মানে গাহৰি পোৱালি বিলাক আমি ধৰ এটা পঁচিশশ মানত পাম নেকি ন।
এটাতে। কিমান লয় জান তাতে কিছুমান সৰু পোৱালি ফিল সাত হেজাৰ মান লয় সাত হেজাৰ মান লয় এটা পোৱালিতে।
নাই নাই আমি মানে হেৰিত চাম আৰু য'ত মানে যোনে মানে কমত দিব আৰু তাৰপা ধৰক সাত হাজাৰ নধৰিও আমি তিনি হাজাৰ মান ধৰি থৈ দিওঁ পঁচিশশ পঁচিশশতকে ওপৰত।
অ', অ', অ', অ'। এতিয়া শুনি ল আমি আমি চাৰি পাঁচ ছয়টা চাৰি পাঁচটা মান আনিলে আমাৰ হৈ যাব ফাৰ্ষ্টত। এইবাৰ চাৰিট মান আনিলে
অ স্বাস্থ্যতে ফাৰ্ষ্টতে আমি পাচ্তা আনিম তেতিয়া অকমান কমত পাম পোৱালী বিলাক
আকৌ পোৱালি ছোৱালি দিওতো বেছিও হ'ব ন
অ আমি মানে হেৰি ফিমেল ফিমেল পকটো বেছি অ ফিমেল গাহৰিটো তেতিয়া মানে ফিমেল আৰু মেল আমাক দু টাও লাগিব এতিয়া যদি আমি ছয়টা আনু তেন ফিমল তিনিটা ফিমেল তিনিটা আৰু মেল তিনিটা আনিম আকৌ তেতিয়া মানে দুটাও বৰাবৰ আৰু
উম উম
এনে দানা চানা গাহৰিয়ে কি খানো কচু আৰু কি খায়?
কচু খাব আকৌ টুগুৰি খাই টুগুৰি।
অ আকৌ?
আকৌ তুগুৰি লগা এনেকে এনেকে ভাত চাত মিক্স কৰি দিব পাৰে।
অহ
কিন্তু বেছিভাগ সিহঁতে কচুটো খাই ভাল পায় কচু কচু
ব্ৰইলাৰো আমি চবতো কোম্পানী বিলাকৰ পৰাই পাম ন খালি ফাৰ্মখনে আমি বনাম
উম উম উম!
এনে ফাৰ্ম খন বনাতে চাগে আমাৰ পাঁচ অ পাঁচ ছহ হেজাৰ মান লাগিব চাগে ফাৰ্ম খন বনাওতে নেকি?
উম বেছি লাগিব। কাৰণ আমাৰ দাদাহতে বনাইছিলে ন লাগি এ আমাৰ আমাৰ মানে টু টুৱেণ্টি থাউজেণ্ড মান এনে লাগিব দুজন দুজনৰ মিলাই মিলাই কাৰণ বনাওতে তো লাগিব ন পইচা!
অ টেন থাউজেড তই দিবি টেন থাউজেড মই ন শুনিছ?
হা?
টেন থাউজেণ্ড তই দিবি টেন থাউজেণ্ড মই
অ' অ' স সেইটোৱে।
বেছিকে লাগিলে আৰু পইচা লাগিব বাৰু। এনেকে কৰি লম তই ফিফতিন থাউজেন লবি মই থাউজেণ্ড লৈ লম ফাৰছতে।
হৈ যাব আমাৰ আৰামত।
উম উম উম হ'ব হ'ব।
ব্ৰইলাৰ ফামখন আমি এনে খুলিলে ক'ত খুলিম বাৰু?
আমি মানে অলপ মুকলি ঠাইত খুলিব লাগিব আৰু এনেকে ঘৰ চৰ নাথাকা। অ' আমাৰটো তম তোৰ এনেকুৱা মাটি চতি আছে নেকি কৰবাত
আমাৰ আছে বাৰু। ঘৰ চৰ নথকা আছে আছে।
উম উম দুই জেগাত খুলিবলৈ। এনে যদি খেতি চেতি নকৰে তেনেহলে পাৰা যাব কৰিবলে।
নকৰে মাটিকণ আছে বাৰু।
উম উম উম তেনে ভালে কথা উম উম।
গাহৰি ফাৰ্মৰ কাৰণে মাটিকণ তই চাবি মানুহটো মই চাই দিম।
উম উম হ'ব।
তেনেকে নিলাম ন।
অ', অ' এনেকেই মিলাব লাগিব মোৰ মানে বৰ্তাহঁতৰ আছে মাটি তটো হৈ যাব।
অ', অ' আমি মানে এতিয়া ব্ৰইলাৰৰ লগে লগে কেইটামান লু লোকেল মুৰ্গীও থব পাৰিম। এতিয়া মানে লোকেল মুৰ্গীৰ দামটো অকমান বেছি।
উম উম উম উম।
লোকেল মুৰ্গী যি কেইটা এগ হয় এগ কেইটা মানে আমি উমানি দি পেলাই তাৰ পৰালোক লোকেল মুৰ্গী কেইটামান হেৰি কৰিব পাৰিটো ধৰ লোকেল মুৰ্গী বেছিনহ'লে আমি দচ পোন্ধৰটা মান তেনেকে মানে ডাঙৰ হ'লে মানে চা এটা এক কেজিৰ দাম যদি চাৰিশ টকা তেনে আমি কিমান পাম বচোন আৰু ব্ৰইলাৰৰ সে ব্ৰইলাৰৰ খানাতোতো ব্ৰইলাৰ খানাটোতো আমি হেৰি হেৰি পাই পাম কোম্পানী পা ব্ৰইলাৰৰ খানাকে অকণমান মুৰ্গী মুৰ্গী দিগ দি দিম আৰু । তেনেকে মানে আমি আমাৰ মুৰ্গী কেইটাৰ পিনৰ পৰাও টকা ওলাব।
খুলেও আমাৰ লাগিব পইা কাৰণ আমাৰ মানে ক্ষতাৰ পৰা ষুধ চু কিছমান বস্তু নিদিয়ে মানে ত আমি নিজে আম।
অ' হ'ব সেইটো। আমি লগাই দিম বাৰু। তেতিয়া হিন্দে যদি ইমান এসোপা দিয়ে আছে
অ', অ' সেইকণ আমি মেনেজ কৰি ল'ম আৰু ন
উম ফতে মানে আমি এ লোকেল মুৰ্গী বিিলাক আমি পাই দ বি বিশটা বা ত্ৰিশটা এনেকে কিবা এটা থম যদি লোকেল মুৰ্গীটো আমাৰ ফাইদা হয় তেনেহলে
হাল তিনি হাজাৰ লম দুহেজাৰ ল'ম
মগি আমি ফছ্ত কা তিনিহ হাজালম পুইছ
অ তিনি হেজাৰ ল'ম ন
অ আমি তিনি হাজাৰতো পুহিব পাৰিলে পিছত আৰু পাঁচ দহ হাজাৰ কিবা এটা মুৰ্গী ল'ম আৰু
উম উম ভাচাতেতটো কম
আমি মানে অ আমি মানে ফাৰ্ষতে মানে হেৰি কৰিব লাগ ফাৰ্ষতে মানে আমি কম মানে চা আৰু আমি যদি বেছিকে দিওঁ তেনেহলে আমিতো বেছিকে পাম অকণমান ইনকামটো বেছিকে হ'ব তাৰপিছত আকৌ যদি গাহৰিটো আমাৰ ন আমি তাৰ পিছত আকৌ বাৰ তেৰটামান গাহৰি হেৰি কিনিম
উম উম
এতিয়া আমি মানে গাহৰিটোৰ কাৰণে মান মান এটা এইবিলাক ক মানে কোনোবা মানুহ থাকে নহয় এনেকে কোনো নাথাকে ঘৰৰ যে ই তাৰ কোনো নাই অকল কৰবাত হাজিৰা চাজিৰা কৰি খাই আমিানে তেনেকুৱা মানুহ এ তাত চ'ম বুজিছ
উম উম এনেকাাও মানুহ এটা দিবলাগিব।
তেনেকুৱা মানুহ এটা আছে আমাৰ ওচৰতে এটা। কৈ চাম যদি কৰে হ'ব, নক কৰিলে আৰু আমি বেলেগ মানুহ চাম। কি কথা আছে মানুহটো পোৰা আকাল নাই নহয় নহ, মানুহটো ধেই আছে, অহ। অহ আমাৰো ঘৰৰ ওচৰত এটা আছে। তই তাক কৈ চাবি, মই ইয়াক কৈ চাম। চাওঁ, যদি দুটাও মানে দুটাকো
অ', অ', অ' চা তেতিয়া আমি, আমি কেতিয়াবা, কেতিয়াবা অ' লও। থাকে সিহঁৰ
উম', উম', উম', উম' দে ৰহ, মই তোক ফোন, তোক মই ফোন কৰি আছো। চৌৰা দি মিনিট।
অ', অ', হ'ব', দে।